হেল্লও হেল্লও
হেল্লও
হেল্লও
হেল্ল ভালনে?
অ ভালেই, তোমাৰ?
মোৰো ভালেই। কি কৰিছা?
এই ইনষ্টা চলাই আছিলো।
ইনষ্টা? আচ্ছা চ'চিয়েল মিডিয়া ন?
অ ছচিয়েল মিডিয়া, আজি-কালি আৰু ছচিয়েল মিডিয়াই ন, তাতেই থাকা হয়। তাতে চাই থাকা হয়।
সেইবিলাক এইবিলাক আজি-কালি ভালো, বেয়াও। ভালকে ইউজ কৰিব কাৰণে ভাল, বেয়াকে ইউজ কৰিলে বেয়া। মোৰ মোৰ সিদিনা মাহী ল'ৰাটোৱে চকু বেয়া হৈছে, চ'চিয়েল মিডিয়াত আছে। চকু হস্পিটেলত দেখাই আহিছো।
অ বেছিকে চলাইছেগে। ইউটিউব, চিটিউব কিন্তু কিছুমান ক্ষেত্ৰত ভাল, পঢ়া-চঢ়া ক্ষেত্ৰত। ইউটিউবতে কিমান পঢ়িব পাৰি, শিকিব পাৰি। সেইবিলাক ল'লে ভাল।
এ সৰু পোৱালিৰ হাতত দিলে আৰু ক মো খানা খানাই নাখায় মোবাইল নহ'লে।
অ, অ আমাৰো একেই ভাইটিহঁতৰ। মোবাইলে চাই থাকিব, গেম খেলি থাকিব।
উম, তাকে এ ভালকে ইউজ কৰিব লাগে আৰু। হয় কি বুলি কয়? এডুকেশ্যন এডুকেশ্যন বিজনেচ এইবিলাকৰ কাৰণে বহুত হেল্পো কৰে, কিন্তু পোৱালিবিলাকে মিচ ইউজ কৰে আৰু মানে তোমাৰ এ কি বুলি কয় বহুত মানে হেৰি কৰে ন এইবিলাক, ইউটিউব ভিডিঅ' বেয়া ইনফ্লুৱেঞ্চ তই, যি টি কৰে সিহঁতৰ ভিডিঅ' সোপা চাই পেলাই সিহঁতে এক্সপেৰিমেন্ট কৰিব গৈ পেলাই বহুত কিবা কিবি ইঞ্জৰ হয় দুখ পায়।
অ সেইটো সেইয়াই আৰু অকমান চাই চিতি কৰিব লাগে আৰু এইবিলাক ইউজ বিলাক ছ'চিয়েল মিডিয়াৰ ইউজটো। আজিকালি কিমান প্লেটফৰ্ম আছে ছচিয়েল মিডিয়াত। চবতে মানুহৰ একেবাৰে একাউণ্ট।
উম, সেইয়াই একে সৰু-সৰু পোৱালিৰ ইনষ্টাগ্ৰাম একাউণ্ট। ফল' কৰে মোক, মাহীৰ লৰাটোৱে ফল' কৰে মোক। তিনি তিনিবছৰ মান হৈছে নেকি? কি ষ্টৰি দিয়া একে সি।
অ আজি-কালি আকৌ মাকবিলাকে খুলি খুলি দিয়ে ন মাক-বাপেকবিলাকে ইনষ্টাগ্ৰামত একাউণ্টবিলাক। তেনেকে কিমান মানুহ ফেমাচ হৈছে। সৰু সৰু পোৱালী বিলাকৰ ভিডিঅ' দিব কিবা দিব। তেনেকেই সিহঁতকো মানে স্ক্ৰীন টাইমতটো দি দিয়ে তেনেকেই।
এক প্ৰকাৰে ভালো মানে ভালকে ইনফ্লুৱেঞ্জাৰ কৰিলে পইচা ঘটি আছে। আৰু এক প্ৰকাৰে বেয়াও যোনে চলাব নাজ- মানে তাৰ এনেই লাইকো লাভ হোৱা নাই তাৰ জা হেল্থটো বেয়া হৈছে। আজিকালি পোৱালি খেল ধূলাটো নকৰে নহয় গেম গেমতটো পালে।
অ বাহিৰত নেখেলে।
এনি টাইম গেম গেম গেম স্বাস্থ্যৰ প্ৰতি একো হেৰিয়ে নাই ইহঁতৰ।
অ খালী মোবাইলত কিবা কিবি গেম খেলিব ইটো খেলিব সিটো খেলিব। গোটেই মকাব গোটেই গোটেই লগৰ বিলাকে লগ লগ হৈ।
এ আগতে আমি গ্ৰুপত ক্ৰিকেট হে খেলিছিলো সিহঁতে আজিকালি জুত মানি পাব- যি এইবিলাক। শাৰীৰিক পৰিশ্ৰম নকৰাই হল বেমাৰ হয় সেইকাৰণে পুতুকে শকত হয় পোৱালি আজিকালি।
তাকে আমাৰো ভাইটি এটাই নেখেলে নহয় খালি গেম খেলিব বাহিৰত মই কৈছো বাহিৰত যাক ক্ৰিকেট খেল কিবা খেল
আগতে কিমান বিভিন্ন ধৰণৰ খেল খেলিছিলো আমি। আজি কালি নাই সেইবিলাক।
যে আগতে বেছি ইণ্টাৰনেট নাছিল ন তেতিয়া ভালে আছিলে। খালী মানে দূৰ দূৰৰ ফমিনিকেশ্যন কৰাটো অক দিগদাৰ আছিলে বাকী চব শাৰীৰিক শাৰীৰিক পৰিশ্ৰমে হওক বা তোমাৰ চিন্ত ধাৰণাই হওক সেইবিলাক ভাল আছিল।
সেইটোয়ে সেইটোয়ে সেইটোয়ে। কিন্তু ঘপককে আহি গ'ল ন এই ছচিয়েল মিডিয়া বস্তুটো। মানে আমিয়ে হেৰি সময়ত নাছিলে মানে আমি স্কুলত থাকোনটোও ইমান নাছিলে।
অ স্মা স্মাৰ্টফোনে নাছিলে।
অ স্মাৰ্ট ফোন নাছিলে কিপেড আছিলে আমাৰ মাৰ সেই কিপেড তে চাওঁ সেই কেবাতাতে ফটো উঠাওঁ আৰু কোনোবাত থাকে কেমেৰা কোনোবাটোত কেমেৰা নাথাকে। অ তেনেকেই সেই কৰি চলাইছিলো তেনেকে ফোন ফোন কৰো লগৰ বিলাকক কিবা কৰো খালি সেয়াহে। আজিকালি মেছেজ ভিডিঅ' কল
উম।
সেইবিলাকতে চব লাগি থাকে আৰু।
অ মানে এটা এক প্ৰকাৰ ভাল কাৰণ দূৰত পঢ়িব যাব গ'লে মাক বাপেকৰ লগত ভিডিঅ' কল কৰি কিবা এটা আপোন যেন লাগে আৰু সেইটো কাৰণে ভাল আৰু কিছুমানে টো এনি টাইম আৰু আজিকালি ল'ৰা ছোৱালী ফোনত লাগিয়ে থাকে আৰু।
অ এনিটাইম ফোন আৰু সেই ফটো ভিডিঅ' পষ্ট কৰিব। কিবা কৰিব কিছুমান ভাল ফটো পোষ্ট কৰিব কিছুমান বেয়া সেইবিলাকত মানে হেৰি হৈ যে আৰু
সেইবিলাকে
থাকে অকমান চাই চিতি ইউজ কৰিব লাগে আৰু এইটো ছ'চিয়েল মিডিয়া বস্তুতটো।
অ এই আজিকালি আকৌ পোৱালী বিলাকে সেইদিনাখনে দেখিছিলোঁ লৰা দুটাই একে ব্লগ কৰিছে যি একে তোমাৰ কৈছো নহয়। হোটেল হোটেলৰ মাজত তাকো লাজ চাজ নকৰে।
অ আৰু আজিকালি ল'ৰা ছোৱালী বিলাকৰ লাজ নোহোৱা হৈছে মানে লাজ নোহোৱা মানে আৰু কি আৰু তেনেকে ফটো উঠা ভিডিঅ' উঠা মানে লাজ ভাব নোহোৱা হৈছে লাজ ভ ভয় ভাৱতটো নোহোৱা হৈছে চব কৰি ফুব পাৰে মানে সিহঁতে ভালো এক প্ৰকাৰে তেওঁ মানে এনেকুৱা হৈ যায় ডাঙৰ বোৰক সন্মান নকৰা টাইপ
সেইটোয়ে টো এ ডাঙৰ মানুৰ কথা ক'বলৈ নাচায়েই আৰু কৈয়ে দিয়ে
উম অ সেইটোৱে আৰু মানে তে কিছুমান ক্ষেত্ৰত সমাজ মানে হেৰি নি সময় সে পেক্ষে কৰিব লাগে আৰু কিছুমান বস্ তো সিহঁতে মানে নাভাবি নি চিন্তি কাম বিলাক কৰি দিয়ে ন সেইবিলাক মানে চচিয়েল মিডিয়াক বস্তুত লৈ পেলাই লাইভ কৰিব কিবা কৰিব
অ আৰু এই যি যি চচিয়েল মিডিয়াৰ কাৰণে ইমান মোবাইল দামি দামি মোবাইল লয় পোৱালি বিলাকে দামি দামি মোবাইল কিনে তাকে দাবী দিয়ে ঘৰত মাকৰ বাপেকৰ হেৰি নাথা কিলেও একে দামী ফোনটোহে লয় তাকে সেইবিলাকে বেয়া ৰদত তাৰ - তাৰ ৰিচাৰ্জ - ৰিচাৰ্জ কৰি আকৌ ফটো উঠি দি তাতে কি - কি কৰে ঠিক নাই নহয়।
উম, আজিকালি ইণ্টাৰনেট নহলেও নচলে মানুহৰ জীৱন। ত, তেনেকুৱা হৈ গৈছে ইণ্টাৰনেট উম ভাতেই নাখাব ভাত এই ভাত ভাত বাদেই দিয়া একোৱে নকৰিব সিহঁতে পাৰিলে ৰাতিপুৱা শুই উঠিয়ে সিহঁতক মবাইল টোৱাই লাগিব হাতত
অ শুই উঠা যদি মানুহ বিলাকে মোবাইলটোৱে লয় হাতত একে আৰু ৰাতি শুতেও মোবাইলটো ওচৰত
ৰাতি শুৱাৰ ৰাতি শুৱাৰ আগত মোবাইল ল'ব ৰাতি শুৱাৰ শুই উঠিকে আকৌ মোবাইলটো লব শুৱেও সিহঁতে দেৰিকে
মোবাইলৰ ৰেডিয়েচনটো বেয়া ন একে ওচৰত থলে মানে ৰাতি উঠ শুই ওচৰত থলে ৰেডিয়েচনটো এফেক্ট কৰেটো
অ বেয়া এইবিলাক কত আৰু এইবিলাক শুনে
পৰিৱেশটো এফেক্ট কৰে।
উম, কত আৰু সেইবিলাক শুনিব আৰু পোৱালী বিলাক।
আজিকালি পোৱালিবিলাকে মোবাইল পায় মাক বাপেকৰ লগত সময়ে - সময়ে নকটাই নবহে ওচৰত।
এই পোকতি পৰিয়ালটো মিলি কথা বতৰা পতা এইবিলাক নোহোৱা হৈ গৈছে।
নাই নিজৰ ৰুমতে সোমাই সেই মোবাইলটোকে টিপি থাকে এনিটাইম।
আজিকালি পোৱালি বুলি নহয়-নহয় ডাঙৰ বুঢ়া- বুঢ়ী চব। সৰু পোৱালিৰ পৰা ডাঙৰ লৈ - ডাঙৰলৈকে মানে খালি মোবাইলটো লৈয়ে ব্যস্ত হৈ থাকিব। মানে কথা পাতাৰ হেৰি হৈ গৈছে নোহোৱা হৈ গৈছে মানে।
সেইটো হেৰি সিহঁতে কথা পাতিব নাপায় কাৰণে সিহঁতে মোবাইলটোৰিগিয়ে হেৰি লৈছে আৰু।
উম, অ মানে নতুন বচ বস্তু আৰু নতুনকে আহিছে মোবাইলত। বেলেগ-বেলেগ বস্তু আহি থাকে। চচিয়েল মিডিয়াবোৰত ইউটুব ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাক চলাই চলাই
খুুৰীও যে একে খুৰা-খুৰীবিলাকে ইনষ্টাগ্ৰামত ৰিল চীল চাই পেলাই নতুন - নতুন ৰেচিপি শিকে বনায়।
অ - অ এইবিলাক ভালে লাগে কিছুমান ক্ষেত্ৰত ভালো লাগে চাই। সেইকাৰণে মানে হয় কিছুমান ক্ষেত্ৰত বেছি অ মানে অভাৰ টাইম চোৱাটো বেয়া ন। ইমানো চাব নালাগিব চকু - তকু বেয়া কৰে হেৰি মাথা চাথাও বেয়া লাগি যায়।
অলপমান ৰিফ্ৰেছমেণ্টৰ কাৰণে চোৱাটো বেলেগ কথা।
উম, এনেকে ন? এনি টাইম চাই থাকিলে বেয়া হৈ যায় আৰু। গাজা তাকে তোমাৰ আছে নে একাউণ্ট পিছে?
আছে বাৰু। মই ইমানকে নচলাও। চলাও মাজে-মাজে, ইমানকে নচলাও মানে।
ভিডিঅ' ফ, ভিডিঅ', ফটো আপলোড কৰা নে নাই?
কৰো সেই যোৱা ব যোৱা বছৰে কৰা চাগে। দুবছৰে নে তিনিবছৰ আগতে পোষ্ট কৰা চাগে। কৰাই নাই তাৰপিছত।
অ, ভাই ইমান আগতেই কৰাই, নকৰাই নে তুমি?
নাই, নাই ইমান নকৰো মানে। চচিয়েলি ইমান ইনক্টিভ মই অলপ। তুমি তুমি? আছে নে নাই ইনষ্টাগ্ৰাম, ফেচবুক?
আছে বাৰু ফেচবুকটো নাই মোৰ, ইনষ্টাগ্ৰাম আছে। ইনষ্টাগ্ৰামটোৱে চলাও আৰু আৰু এই ইউটিউব ৰিল আজি-কালি ৰিলে চবফালে।
ছোৱালীবিলাকে ৰিল চোৱাতকে ৰিল বনাই হে।
অ ৰিল বনাই চবৰে। নাই, নাই মই ৰিল-চিল বনোৱা নাই বাৰু দেই আজিলৈকে। ইউটিউবত আছা নাই? ইউটিউবত ইউটিউবত আছা নেকি? আকৌ ভ্লগ-শ্লগ কৰা নেকি তুমিও? অ, আজি-কালি আকৌ ল'ৰা-ছোৱালীবিলাকে পুৰা ভ্লগ বনাই নহয় একদম। উম, কি খাই
যি খাই ফুড চেলেঞ্জ।
উম, ৰাতিপুৱা উঠাৰ পৰা দেখাব একদম ৰাতি শুৱালৈকে।
ফুড চেলেঞ্জ, প্রেঙ্ক চব কৰে আজি-কালি।
চব আৰু এইবিলাক। ভালো লাগে চাই-চাই। বাৰু বেয়া নালাগা নহয়। উম, সেইবিলাক চাই দিনটো পাৰ হৈ যায়।
মাৰ চাৰ খাইকে
অ। উম চাব উম, ভালেই বাৰু চাই পেলাই টাইমটো পাছ হয় মানে, সেইয়াই আৰু বেছিকে চাই মানুহে। গোটেই দিনটো, মোৰো বাৰু চোৱা হয় দেই, নোচোৱা নহয়।
কাহ হৈ গৈছে ঐ।
অ কাহ-চাহ হৈছে ন? ঔষধ খাবা ঔষধ। ঔষধ খাবা।
অ। তাকে এই আজি-কালি সেইটোৱে ক'লো আৰু আজি-কালি এইবিলাক সৰু পোৱালি এইবিলাক বিশেষ সৰু পোৱালিখিনি বেয়া হৈছে মোবাইলটো কাৰণে চচিয়েল মিডিয়াত।
তোমাৰ মাহীৰ ল'ৰাটোৱে ভাল পাইছে নে এতিয়া?
অ চক ভালে মেডিচিন লগাইছে আইড্ৰপ দিছে।
অ।
আজি-কালি মোবাইলো তাক বহুত কম চাব দিছে আৰু মাকহঁতে। কোৰে ককন বন্ধ কৰি দিছে মোবাইল চোৱাটো ভালে কৰিছে।
অ, ভালেই কৰিছে বাৰু। ইমান কিয় চাব না
মোবাইল নহ'লে ভাতেই নাখায় যে।
অ সেইটোৱে আৰু আজিকালি।
উম। সেইটোৱে ডাঙৰ অসুবিধা আগতে আমাক বা আগতে সৰুতে বাতি কাঁহি বজাই খোৱাই দিয়ে ভাত, আজিকালি নোৱাৰে নহয় সেইবিলাক পোৱালিবিলাকক।
অ সেইটোৱে। তাকে আমাৰ বাৰু সেই চোৱা হয় তেওঁ মানে কমাই চাব লাগে আৰু অকমান পয়েছ। স্কুলত কথা বতৰা পাতিব লাগে, লগৰ বন্ধু বিলাকৰ লগত খেলিব লাগে। সে- কৰিব লাগে। সিমান
হাৰু এনেই আৰু
তাকে হেল্ল'
বাকী খবৰ ভালে ন? মোক কাম এটা আছে কৰি লও নেকি?
অ অ আচ্ছা আচ্ছা দিয়া দিয়া ঠিক আছে বাৰু দিয়া কৰা। অ লিয়া বাই বাই।